হেল্ল', অ, শুনা পাইছা, কি কৰি আছা?
এ এনেই আছো। তুমি?
মই এতিয়া ভাত খাই কিনে এনেই মোবাইলটো চাই বহি বহি আছোঁ।
অ অ ঠিকে আছে মোবাইলে চাই থাকা নে নে কিবা জীৱনৰ কিবা ভ ভাবিছা?
কি ভাবিম আৰু কোৱাচোন এনেই এতিয়া গৰম বন্ধ মাহ চলি আছে। গৰম বন্ধত আমনিও লগা আছে। সেইকাৰণে ম সেইকাৰণে মোবাইলটো চাই-চাই টাইম পাছটো কৰো আৰু মানে মাজে-মাজে কিতাপখন পঢ়ো আৰু।
অ, সেইটো হয় বাৰু বাকী চামাৰ ভেকেশচনো চলি আছে এতিয়া চবৰে।
অ, চলি আছে এতিয়া কি কেনেকৈ টাইমটো কটাও নকটাও সেনেকুৱা লাগি আছে।
ফুৰিব গৈছা নাই কৰ'বাত? চামাৰ ভেকেশচন বুলি।
ফুৰিব যাম বুলি ভাবি আছোঁ লগৰকেইটাৰ লগত যায় নে নাযায় বাৰু সেইটো মানে কনফাৰ্ম হোৱা নাই। যাওঁ নে নেযাওঁ তুমি ক'ৰবাত ভাবিছা নাই?
মই লগৰবিলাক লগত যোৱা নাই ফেমিলিৰ লগতে ফুৰি আহিলো বাৰু। লগৰ বিলাকৰ টাইমে নিমিলে এজনৰ মিলিলে এজনৰ নিমিলে তেনেকুৱা হৈ থাকে।
মানে ফুৰি মানে কিবা এটা ভাল লাগে আৰু লগৰকেইটাৰ লগত ভাল লগৰ এটা হ'লেও মানে। ফুৰিবলে হলে এটা লগৰ হলে মানে বহুত খিনি মানে ভাল লাগে আৰু কিবা এটা মানে কোনোবা এটা। ত লগত নাই নিচিনা নালাগে।
অ সেইটো হয় বাৰু লগৰ এজন হলে হৈ যায়। মানে ভাইভ মিলা মানুহ হলে তোমাৰ কিমান জন আছে সেইটো মেটাৰ নকৰে।
অ মানে এটা হ'লেও বহুত আমাৰ কাৰণে।
এটা হলেও বহুত হয়।
উম। বাকী তুমি সেই পঢ়িছানে নাই?
আমাৰ ভেকেঞ্চত আৰু কিনো পঢ়িবা এতিয়া এনেই মোবাইলটোৱে সদলি থাকো।
অঁ মোবাইলটো মানে বহুত কাম সুবিধা কৰি দিয়ে আৰু মোবাইলতেনো কি ন মোবাইলতে আজিকালি চবে। পঢ়া। গেম খেলা, চব চব আজিকালি মোবাইলতে সোমাই আছে মোবাইল নহ'লে বুলিলে। মানে কোনোবা মানুহ কি কৰিব ল'ব সেইটো ক'ব নোৱাৰি মানে মোবাইলটো মানে মানে মানে সিহঁতক এট্ৰেকশ্যন এটা কৰি থৈ দিয়ে মানে মোবাইল নহ'লে একো ন কৰিবই নোৱাৰিব সিহঁতে।
উম সেইটো হ মানে মোবাইলটো আজিকালি মানুহৰ আডত হৈ গৈছে। মানে এই তোমাৰ ভাত। ভাত ভাতেই নাখাব লগা হ'লে এসাঁজ ভাতেই সিহঁতে মানে মাংস নোখোৱাকে থাকিব কিন্তু মোবাইলটো সেৰি নকৰাকে নাথাকে।
ঠিকেই কৈছা।
বাহিৰত মানে ক'ৰবাত এতিয়া বেলেগ ফুৰিব জেগা বেলেগ দূৰ জেগালৈ প্লেন নাই নেকি তোমাৰ।
এতিয়াও প্লেন কৰা নাই এনেকুৱা গৰম দিছে বতৰটো দেখিচাই চোন।
অ বতৰটো আগৰ দিনততো গৰম দিন বুলি ক'লে মানুহে গছৰ তলত বহি থাকে। নহ'লে বা গছৰ চাহত গছৰ গছৰ ছাঁহত থাকে কিন্তু আজিকালি চহৰত ক'বলৈ গ'লে গছ গছ এডাল নাই মানুহে কাটি পেলাই দিছে মানে।
অ মানে আজিকালি গছবিলাক চহৰত থাকিবই নিদিয়ে কিন্তু গাঁৱত সেই পৰিৱেশটো এতিয়াও আছে। গছৰ তলত বহা লগৰবিলাকৰ লগত
অঁ মানে এযোৰ গছ যদি তুমি সৰু পৰা মানে ডাঙৰ হোৱালৈকে দেখি আহিছা। নহ'লে বা নিজেই সেই সৰু গছবোৰ সৰু থাকোঁতে তুমি পানী দি কিনে ডাঙৰ দীঘল। কৰিছা যদি কোনোবাই সেই গছযোৰ কাটি দিয়ে তোমাক কিমান বেয়া লাগিব হয়নে।
অ যিডাল গছৰ সৰুৰ পৰা চাই আহিছো তাৰ ছাৰ তলত বহিছো। এই গছ জোপা কাটিলোঁ বেয়া লাগিলে। অ বহুত মেমৰি জড়িত হৈ থাকে মানুহে কব এই গছ। এডাল কিন্তু সেই গছডালে যে কিমান ছাহ দিছিলে এটা টাইমত।
অ, মানে তুমি কাৰোবাৰ লগৰ নহ'লে বা কাৰোবাক ক'ব পাৰিবা যে চা এইযোৰ গছ মই ডাঙৰ কৰিছো মানে মই সেই কৰিছো মানে সেনেকে ক'ব পাৰি। মানে গছ এজোৰ মানে আজি আজিকালি চা আজিকালি গছ বুলিলে মানে মানুহে গছবোৰ কাটি পেলাব। কাটি পেলাই পিনে মানে ঘৰৰ বস্তু বনাব, মানে যিটি ফাৰ্ণনিচাৰ-চাৰ্নিচাৰ মানে বহুত নানা ধৰণৰ বস্তু। মনাব মানে সিহঁতে মানে গছ টো কাটি দিয়া পিছত মানে সিহঁতে। এটা কথা নাজানে যে এজোৰ গছ কাটিলে মানে কেইযোৰ ৰুব লাগে। মানে ক'বলৈ গ'লে আজিকালি গছ ৰুবলৈ। গ'লে মানে মানুহে সেই। ৱৰ্ল্ড এনভাইৰণমেণ্ট ডে' দিনাখন এযোৰ ৰুব মানে মানুহক দেখাই কিনে কোনো মানে মানুহক দেখাই কিনে এজোৰ গছ ৰুলে কিবা কাম দিব জানো। এযোৰ মানে বহুত গছ কটাৰ পিছত
এ ৰুলেও মানে ধৰি লোৱা ৰুলে, কিন্তু তাৰ পিছত পানী যে দিব লাগে সেইটো পাহৰি যায়। জাষ্ট সিদিনাখন ৰৈ পেলাই, ফটো এটা উঠি পেলাই পোষ্ট কৰিব লাগে। আজিকালি মোবাইলটোৰ মানে সেইটোয়ে হৈছে। ফটোত উম, পষ্ট কৰি ফেচবুক, ইনষ্টাট যি থাকে পষ্ট কৰি পেলাই দি দে আৰু। তাৰ পিছত যে গছজোপা পাৰ দিব লাগে, যতন লব লাগে এইটো কাৰো দায়িত্ব নাথাকে।
অ, ক'বলৈ গ'লে মানে চবফালে মানে মোবাইল মোবাইল-মোবাইল-মোবাইলে মানে মানুহক কিমান ধৰণৰ
ইমান ধৰণে মানে বেয়া কৰি দিছে যে মানে সিহতে মানে এযোৰ গছ কেনেকে মানে কি কৰিব লাগে সেইটো নেজানে। মানে খালি নৰ্মেল পষ্ট এটা কাৰণে মানে সিহতে লোকক দেখাবৰ কাৰণে মানে ইমান বিলাক মানে কাম কৰে। কিন্তু মানে সিহতে মানে গম নাপায় যে মানে কোনটো মানে কেনেকে মানে ভাল কৰিব লাগে সেইটো চাব ন সেইটো নেচায় মানে। মানে চব ফালে মানুহ চোৱা যদি তুমি বেলেগক ভাল কৰা নিজলে ভাল হয়। গছজোপাৰ মানে আমি অকণমান মানে এটা মানুহে জীৱ বুলিয়ে ভাবো হয় কোৱা।
উম-উম সেইটো হয়। আৰু তোমাৰ মানে কি হয় আজিকালি মোবাইলত দেখি-দেখি এনেই এতিয়া ক'ব গ'লে ৰিলচৰ জামানা চলিছেটো ন। কিমান ৰিলচ কিমান দেখিবা তুমি ইনষ্টাটো খুলিলে ৰিলচ পাবা। ত' এতিয়া মানে এনেকুৱা হৈছে মোৰ লগৰ টোয়ে ৰিলচ বনাইছে মইও বনাম। মোৰ লগৰটো ইমান ফ্লৱাৰচ হৈছে কিয় মানে এতিয়া ধৰা জেদ হৈ গৈছে আজিকালি মানুহৰ।
মানে বেলেগক দেখি লুকুৱাই পৰানে কাম কৰিব লৈছে আৰু। বাকী তুমি ডাঙৰ হ'লে কি হ'ম বুলি ভাবিছা?
ডাঙৰ হ'লে মানে সদায় - সদায় সেইটো চেঞ্জ হৈ থাকে। কেইবছৰমান যাব আৰু তাৰ পিছত বেলেগ হ'ব মন যায়। এতিয়াতো তোমাৰ উম, মানে বিজনেচ লাইনত যাব মন যায়, ইফালে এক্টিং লাইনটো যাব মন যায়। মাজত আৰু এতিয়া তাৰমানে ঠিক কৰিব পৰা নাই। চাও ভৱিষ্যতলৈকে কোনফালে যাব পাৰো দুটাতে ট্ৰাই কৰিম। তুমি?
আজিকালি মানে অ, মই মই ভাবিছো কি'বা মোৰ মানে মোৰো মানে তোমাৰ নিচিনাই ক'বলৈ গ'লে মানে কোনো এটা পাৰ্টিকুলাৰ হেৰি নাই মানে যোনটো পাও মানে সেইটোৱে ল'ম মানে। খুব বেছি চোৱা আজি কালি ক'বলৈ গ'লে মানে চাকৰি বুলি ক'লে মানে কি হয় এটা ইনকমৰ চ'ৰ্চ বনি যায় হয় নাই। ইনকমৰ চ'ৰ্চ বুলি বনিলে মানে কি ইনকম মানে আজিকালি ইনকম নাথাকিলে মানে একো নাই সেইটো তুমিও জানা চাগে।
উম - উম।
মানে মোক
মানে এটা পাৰ্টিকুলাৰ মানে একো মন-চন কবলৈ গ'লে অকল এটাই মাজে মোৰ টিচাৰ বনিব মন যায়
অ কি কাৰণ তুমি কি কাৰণ ইচ্ছা বনিব কি কিয় কি কাৰণে মন যায় তোমাৰ?
মানে চা, মোৰ সৰু ল'ৰা-ছোৱালী নহ'লে বা ল'ৰা ছোৱালীখিনিক পঢ়াই মানে কিবা এটা মোৰ ভাল লাগে যেতিয়া মই টিউশচন কৰাও তেতিয়া মোৰ মানে সেই অনুভৱটো হয় যে মই মানে এইটো-এইটো লেভেললৈকে পাৰিম। আৰু চোৱা আজিকালিৰ দিনত ৰ্টিচাৰ বুলি ক'বলৈ গ'লে মানে চোৱা বেলেগ হওক মানে ল'ৰা-ছোৱালী মানে পাতা নিদিয়ে মানে ইন্দাৰিকলি ক'বলৈ গ'লে মোবাইলে সিহতৰ একট্ৰেছন কৰে। যেতিয়া ক্লাছ কৰা মানে মোবাইল চাব, মানে এনেকুৱা ধৰণৰ মানে বহুত দেখা পাও মানে আৰু মানে চোৱা আজিকালি কোনোবা ল'ৰা বা ছোৱালী এজনী মানে কিবা যদি বুজি নাপায়- সুধিব কাক টিচাৰকে সুধিব। টিচাৰে যদি মানে সিহঁতক- মানে ভয় খুৱাই থৈ দিয়ে, সুধিবলৈ মানে সেইটো লেভেলৰ মানে সেই- ভয় কৰে মানে আজিকালি ছাত্ৰ ছাত্ৰীখিনিও যদি মানে এটা টিচাৰক যদি সুধিব যায় মানে বহুতখিনি মানে ভয় কৰে, মানে সিহঁতে সেই ভয়ৰ ফলত মান সিহঁতৰ ডাউটটো ক্লিয়াৰ নহয়
ত আজিকালি টিচাৰবিলাক ফ্ৰেণ্ডলি হব লাগে দেই মানে তোমাৰ যাতে এনেকুৱা ফ্ৰেণ্ডলি যে তুমি এনেকুৱা নহয় যে পুৰা একদম তোমাৰ লগতে ফাল্টুমি কৰি থাকিব সেনেকুৱা নহয়, যাতে কুৱেশন এটা কৰিব ভয় নকৰে টিচাৰজনক সেনেকুৱাকে ফ্ৰেণ্ডলি হব লাগে, বাকী ৰেচপেক্টও কৰিব লাগে কিন্তু ফ্ৰেণ্ডলিও হব লাগে
অঁ ৰেচপেক্ট কৰিবলৈ মানে- মানে গালিটো দিবই সেইটোতো নৰ্মেল কথা গালি দিলেহে কোনোবাই কি ল'ৰা -ছোৱালীয়ে মানে
গালি দিব অ হয় গালি দিব কিন্তু মানে কি হয় তুমি আগতে কলাই ন যে আজিকালি মানে কুৱেইছন এটা কৰিব ভয় লাগে, কিছুমান এনেকুৱা টিচাৰ থাকে তুমি এটা মানে কুৱেশ্যন উল্টাকে যদি কোৱা মই বুজি পোৱা নাই তেতিয়া মানে তোমাক বহুত বেয়াকে কয় সেনেকুৱা স্বভাৱৰ থাকিব নালাগে আচলতে।
মানে টিচাৰ হ'লে মানে ভাল হ'ব লাগে আৰু মানে সেইটো আৰু মানে ক'বলৈ গ'লে মানে চোৱা আজি আজিকালি মোবাইলেও মানে টিচাৰক বেছি এট্ৰেকশচন কৰি মানে সিহতে মানে পঢ়াৰ ক্ষেত্ৰতো মানে সিহঁতি মোবাইলত বিজি থকা পোৱা দেখা পোৱা যায়।
অ সেইটো হয় মোবাইলটো মানে আজিকালি চবতে মোবাইলে টিচাৰ বিলাকে চাবাচোন পঢ়াই থাকিব পঢ়াই থাকিব লাষ্টত ক'ব ঠিক আছে এইটো বস্তু মই গ্ৰুপত দি দিম দিয়া ক্লাছ যিটো গ্ৰুপ থাকিব সেই গ্ৰুপত দি দিম বুলি কৈ পেলাই গ্ৰুপৰ সেই দি দিম বুলি কৈ পেলাই মানে থৈ দিয়ে গ্ৰুপত দি দিয়ে। ত মবাইলে সেইটো সেনেকে প্ৰভাৱ পাই ন? বাচ্ছা বিলাকে তোমাক ক'ব কি যে মোবাইল নটছ দিছে খুজিব কিন্তু সিহঁতে নোটছটো পিচত গৈ বেলেগো কৰিব পাৰে কিবা
অঁ সেনেকুৱা মানে বহুত দেখা পাৱা যায় যেনেকে চোৱা কোনোবা ল'ৰা- ছোৱালী এটা যদি মাক বাপেকৰ পৰা মোবাইলটো খোজে যে মোক কলেজত নহ'লে বা স্কুলৰ পা যে নটছ দিছে, নোটছ দিয়াৰ বাহিৰে মানে চোৱা মোবাইলটো মানে চাই থাকি লে মানে লিখি থাকিব সি, যেতিয়া কিবা নটিফিকেশ্যন নহ'লে বা কিবা মেছেজ এটা আহিলে সেইটো চাওঁ চাওঁ বুলি মানে সি কিবা বেলেগ এটা এ মানে বেলেগ ইনষ্টাগ্ৰাম ফেচবুক আজিকালি বহুত ধৰণৰ নানা ধৰণৰ এপছ আছে তুমি দেখিছা সেইটো খুলি কিনে সি বহি থাকঁ মানে এবাৰ যদি খোলে আৰু সেইটো -সেইটো -সেইটো ফালে মন দি থাকিব সি, পঢ়া ফালে মনটো যাব জানো?
নাযান নাযায় আৰু তোমাৰ যদি পঢ়াৰ গ্ৰুপটো যদি এবাৰ, এক মিনিটে চাইছা ন তাক যদি কয় এই অকমান ইনষ্টাটো এইবাৰ চাই লও ইনষ্টাটো সেই দহ মিনিট থাকিব, এক মিনিট যদি ইফাল আছে দহ মিনিট ইনষ্টটো তে দিব, সেনেকে আচলতে ল'ৰা ছোৱালীবিলাক পঢ়াত বেয়া হৈ গৈ আছে
অ বহুত বেয়া হৈ গৈছে মানে ক'বলৈ গ'লে মানে এতিয়া পঢ়াত মনটো নাই মানে আৰু কবলে গলে চা, যেতিয়া মানে কিতাপখন পঢ়িব কোনোবাই ল'ৰা- ছোৱালী এটা মানে ক কথা কব গলে, মানে সিহঁতী মোবাইলটো লৈ লব মোবাইলটো মানে কিতাপৰ পিছ ফালে পেজখনত থৈ লব যদি কোনোবা মাক বাপেকে মানে চাবলৈ আহে ল'ৰাটো পঢ়িছেনে নাই, তেতিয়া মানে সিহঁতি গতি পেজখন পালটিয়াই কিনে মানে মোবাইলটো লুকুৱাই থ'ব।
অ', সেইটো টিচাৰ বিলাকো ভাল হব লাগে টিচাৰ বিলাকক ভালকৈ মানে সেইখিনি কৰিব লাগে। পঢ়োৱাৰ টাইমত।
অ, অঁ ঠিকে কৈছা, হ'ব দিয়া তেতিয়া ন?
অ দিয়া- দিয়া ঠিক আছে, ভাল লাগিলে কথা পাতি পেলাই
অঁ তোমাৰ লগটো
অ দে